অ কি কৰি আছ। সেই এনেই আছো বাগৰি।
অ হয় নেকি মই এনেই বিচনাতে শুই আছো। জিমপা আহিছো উ যি বিচনাতে এতিয়া অকমান ভাগৰ মাৰিছো।
মাৰ মাৰ।
চাহ খালি নে নাই।
খালো তই খালি।
অ নাই, আহি পেলাই চিকেন পকৰা আনিলো জিমৰ পৰা আহ অ দে তাৰ পিছত এ এনেকে কিবা কিবি আনিলো খালো সেনেকে।
অ গৈছ জিম কিন্তু তই আক খাঙটো খাইছ ফাছ ফুড। সেতো বেয়া কাম কৰিছো। ত গৈছ জিম স্বাস্থ্যবান হ কিন্তু খাইছো আকৌ ফাষ্ট ফুড।
অ চিকেন পকাৰতো একো নাই প্ৰটিনে আছে ন। চিকেনটো পুৰা ধৰ নাই সদায় নাখাও নহয় আমি আমি ধৰ দেখাও এ মাহত খাওঁ আমি। হেল্ল'
হেল্ল', এই আমি মাহত খাওঁ আমি শদায় নাখাও না। অ পিছে তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে।
মই পঢ়া শুনাই তো কলেজত পঢ়ি, কলেজৰ পৰীক্ষা শেষ এতিয়া তেনেকে কৰা নাই বাৰু তোমাৰ কেনেকুৱা চলিছে?
মই ঠিকে
হা। হেল্ল' অ হেল্ল' হেল্ল'